হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'!
অহ
হেল্ল'!
হেল্ল'!
অঁহ অঁহ এতিয়া শুনিছো শুনি আছো। শুনি আছো মই। হেল্ল! হেল্ল' মই শুনি আছো।
এ এ তো তোমাৰ নেটৱাৰ্কটো বেয়া চাগে অলপ উঠি যোৱা, মই শুনি আছো।
অঁহ অঁহ অঁহ এতিয়া শুনিছো অঁহ, অঁহ শুনিছো অহ অহ। কি কৰি আছা?
মই এই এনে আছিলো এ এ কিবা কিবি এ এ কিবা কিবি চাই আছিলো ইউটিউবত। তুমি?
অহ। মইও এই চাহ তাহ খাই বহিছো তাৰপিছত বোলো তোমালৈ ফোন এটা কৰিছো এই
অহ কি কথা?
এই মানে এয়াৰ ফ্ৰায়াৰ এটা ল'ম বুলি ভাবিছো মানে বস্তুটো বোলো তুমি জানা নে কি কেনেকুৱা বস্তুতো তোমালোকৰ আছে নেকি বোলো তাকে সুধি লওঁচোন আগতে। সেইকাৰণে ফোন কৰিলো, আছে নেকি তোমালোকৰ এয়াৰ ফ্ৰায়াৰ?
অঁহ আছে।
অহ কেনেকুৱা এইটো ভাল নে?
অহ অহ ভাল বহুত ভাল। এই বিশেষকৈ মানে কম তেল ব্যৱহাৰ কৰি এইবিলাক আহ মানে তেলাল বস্তু এইবিলাক অহ বনাব পৰা যায় যে সেইটো কাৰণে ভাল আৰু আৰু স্বাস্থ্যৰ কাৰণেও ভাল যিহেতু তেলটো কমকে লাগে।
অহ অহ মোৰ মানে এই অলপ কলে কলেষ্ট্ৰল মানে বেছি ওলাইছে ব্লাড টেষ্ট কৰাইছিলো তাৰপিছতে মই মানে ভা ভাবিলো উম এয়াৰ এনেকে কোৱা শুনি থাকো আৰু এয়াৰ ফ্ৰায়াৰত বোলে কম তেলতে বস্তু বিলাক ভালকে বনাব পাৰি, পিছত কিন্তু তোমাকে সুধি চাওঁচোন চোন বোলো, এইটো ভাল হ'ব ন মই লোৱাটো?
উম ভাল হ'ব, মই তোমাক লিংক টো দি দিম বাৰু মই যু ও মানে যোনটো লৈছো।
অঁ অ অ অঁ দিবাচোন বাৰু, মানে বেছি দামীও ল নোৱাৰিম নহয়, অলপ মানে হেৰিতে পাম চাগে ন মানে হে এটা হেৰিয়াত মানে, পাঁচ হাজাৰ মানৰ ভিতৰত পামনে চাগে?
উম পাবা, কিন্তু মোৰটো মানে পাঁচ হেজাৰতকে অলপ বেছি আছিলে দামটো মানে পাঁচ হেজাৰ আ তিনিশ মান পৰিছিলে।
অঁ সিমান খিনি হ'লেও হ'ব পাৰিম বাৰু। এই বেছি মানে ন দহ হাজাৰ তেনেকুৱা হ'লেহে নোৱাৰিম আৰু, মানে পাঁচ হাজাৰৰ পাঁচ হাজাৰ চাৰে পাঁচ হাজাৰ মান হলে, পাৰিম বুলি ভাবিছো। তাকে মই মই মানে ব্যৱহাৰ কৰি পোৱা নাই যে।
অঁ মই আকৌ এই শুনিছো এই জুলাই চাৰি তাৰিখৰ পৰা চেইল এটা চলিব, ফ্লিপকাৰ্টত।
অ হয় নেকি? অঁ ঔ এতিয়া আৰুতো বেছি দিন নাই অঁ টি তিয়া ল'ব পাৰিম অঁ।
অঁ তেতিয়া তুমি অকমান হয়তো কমিবও পাৰে দেই, চেল চলিব যেতিয়া। সেই তেতিয়াই লোৱা ভাল হ'ব নেকি যদি তোমাৰ মানে একদম আৰ্জেন্ট লগা নহয় আৰু যদি এতিয়া
অ নাই ইমান আৰ্জেন্ট নহয় বাৰু, মই বোলো বস্তুটো ভাল বুলি শুনিছো আৰু বাৰ দেখিও থাকো যে এইবিলাক ইউটিউব চিও টিউবত বস্তু এনেকে বনাই ধুনীয়া ধুনীয়া কে। তাৰপিছতে মই বোলো কম তেলত বনাই মই বোলো ক এনেও মোক ডাক্তৰে তেল কমাই খাব কৈছেই। তেতিয়া হলে সেই তেনেকুৱা এটাই লৈ লওঁ নেকি, আৰু কিছুমান বস্তু মানে কি এই বইল চইল কৰিও খায় থাকিব মন নাযায় ন, ভাল নালাগে কেতিয়াবা অকণ ভজাও বস্তুও খাব মন যায়। সদায়নো আৰু বইল বিলাক কিমান খায় থাকিম। আমনিয়ে লাগে, সেই তেতিয়া মানে কম তেলত বনাব পৰা হ'লে মানে ভাল হ'ব আৰু। নহলে হেৰি কৰিবাচোন তুমি তুমিয়ে চাই দিবাচোন মোক এটা, মানে হেৰি এই কি বুলি কয় অনলাইনত মানে কোনটো ল'লে ভাল হ'বা এটা চাই দিবাচোন, মই তি তিয়া মানে অৰ্ডাৰটো দি দিবা মানে, মই পইচাটো দি দিম আৰু।
অঁ হ'ব বাৰু মই তোমাক অঁ মই তোমাক হেৰি কৰি ল'ম দেখাই ল'ম আগে।
অঁ অঁ দেখাই ল'বা দেখাই ল'বা অঁ অঁ অঁ। অঁ অঁ অঁ তাকেই অঁ।
তাকে মই মই মাজতে এবাৰ হেৰি হেৰি বনাইছিলো নহয় কেক বনাইছিলো, কেক আৰু মাফিন বুলি কয় যে সৰু সৰু যে কাপ কেকৰ নিচিনা।
অঁ অঁ।
সেয়া বনাই চাইছিলো। এ প্ৰথমবাৰ বনাওতে অলপ বেছিয়ে সিজি গ'লগে। মানে টেম্পৰেচাৰটো জানা নাছিলো। বেছি মানে এক মানে কি বুলি কয় যে এ মানে বেছি সিজি গৈছিলে আৰু, অঁ সময়তো অঁ মানে এ জোখত নপৰিল আৰু প্ৰথম প্ৰথম বনাওতে গম পোৱা নাছিলো যে।
অ', অ' তাকে অলপ মানে যায় শিকি ল'ব লাগিব, মই তোমাকে সুধি সুধি লম আৰু তেতিয়া।
অ', তাৰ পিছত আকৌ এবাৰ কিবা এটা বনাওঁতে মানে হেৰিয়ে বনাইছিলো। কেকে বনাইছিলো, তেতিয়া আকৌ টেম্প্ৰেচাৰটো মানে ভুলকে দিছিলো মানে জানা নাছিলো মই আৰু। ভুলকে দি পাইছিলো, তেতিয়া আকৌ মোৰ কেকৰ আকৌ ওপৰৰটো ব মানে হেৰি ৰঙৰ হ'ল ব্ৰাউন কালাৰ হ'ল। মানে ওপৰৰতো দেখিবলৈ লাগিছে ধুনীয়াকে সিজিলে, ভিতৰতো আকৌ কেঁচাই হৈ থাকিলে।
উম, তেনেহ'লে ভালকে জানিব লাগিব দেখোন। তেনেকে হ'লে মই বাৰু কেক চেক নবনাওঁ, অন্য ধৰা এইবিলাক ভাজি মানে যেনেকে পকৰী চকৰি বা তেনেকুৱা বস্তু বিলাক কিছুমান যিবিলাক বেছি ডিপ ফ্ৰাই কৰি কৰিব লাগে সেইবিলাক মানে।
উম।
কেকটো বাৰু ইমান মোৰ খোৱা নহয়, কেক তেনেকে নবনাওঁ। মানে এ ষ্টিম কৰি কেতিয়াবা বনাওঁ কেতিয়াবা আলহী চালহী আহিলে। কেকৰ ইমান হেৰি নাই বাৰু। মানে তাকে অন্য বস্তুবিলাক যেনেকে ভাজি ছাজি কিবা ধৰি ল মচমচীয়া ভেন্দি ভাজিলো, তেনেকুৱা ধৰণৰ আৰু। হেৰি কিছুমান যে এনেকে বৰ টাইপৰ। হেৰি চাব লাগিব আৰু ইউটিউবৰ ৰেচিপি
অ', তেনেকেই মই বনাই পাইছো বাৰু। এই মানে টো ভালকে জান মানে টেম্প্ৰেচাৰ জানিলে হ'ল, টেম্প্ৰেচাৰটো মানে প্ৰথম প্ৰথম বনাওঁটো অলপ খেলি মেলি লাগেতো, মানে উ জানা নাযায় যে সেইটো কাৰণে।
অ', অ'।
হেৰি নহয় তোমাৰ ঘৰতটো এই অভেনটো আছে নহয় অ টি জিটো?
অ', অ' আছে আছে। অ' তি জিতো আছে, তাতে মই তাতে মই অ' অ' টো চলাব জানো, তাত মানে এনেই কেক বনোৱা হয়। আৰু আলহী চালহী আহিলে মানে কেতিয়াবা কি হয় আলহীৰ কাৰণে বনাই থবলগীয়া হয় ন। তেতিয়া তাতে ব মানে
উম।
পতককে ভয় যে, সেইকাৰণে সেই তেতিয়া মই কেক বনাও আলহীৰ কাৰণে, আৰু কেতিয়াবা মাজতে বিস্কুত ট্ৰাই কৰি চাইছিলো। বনাইছো, অকমান সময়তো লাগে আৰু, অ' ভালেই বনিছে।
অ'।
মানে অন্য এইবিলাক হেৰি চেৰি ভাজি বিলাক আলু চালু বা সেইবিলাক কৰা নাই।
অ', তেন্তে তোমাৰ ভুল নহ'ব বনাওতে। মানে তুমি টেম্প্ৰেচাৰটো জানাই নহয়? মোৰ আকৌ মানে অ' টি জি নাছিলে যে আগতে ঘৰত। মই মানে সেইটো কাৰণে জানা নাছিলো।
অ', মানে অ' মানে এয়াৰ ফ্ৰায়াৰটো অলপ বেছি সোনকালে হয় নেকি বুলি মানে শুনিছো সেইটো। কাৰণে মই ভাবিছো অ' টি জিটোত আকৌ টাইম লাগে যে। সময়তো লাগে আৰু কেক কেকত উম, উম, উম, উম, উম।
এয়াৰফ্ৰায়াৰত সোনকালে হয়।
অ'। তাকে বে লৈ ল'ব লাগিব এটা, ল'লে গ'ম পাম আৰু কেনেকুৱা হয়। এতিয়াটো ভিডিঅ' বিলাক দেখি থাকিলেতো বহুত ভাল ভাল যেন লাগে এতিয়া নিজে ব্যৱহাৰ কৰি চালেহে গম পোৱা যাব আৰু কেনেকুৱা হয়, ভালে হ'ব চা
উ উম, ভালে হ'ব এই এটা কাম কৰিম মই হেৰিত চাই ল'ম ভালকে ইউটিউবত তাত এনেকে কোনোবাই-কোনোবাই লোৱা এইবিলাক ৰিভিউ দিয়ে নহয়
অ অ অ
সেই তেতিয়া চালে বুজি পাম। উম, মোৰ যে এই নতুনত এনেকে ৰেচিপ বিলাক মানে এক্সপেৰিমেন্ট কৰি ভাল লাগে এয়াৰ ফ্ৰায়াৰত অলপ কেতিয়াবা অলপ খেলি-মেলি হয় বাৰু টেম্পেৰেচাৰ নাজানো যে, কিন্তু মানে বেলেগ কিবা-কিবি যেনিবা এদিন যেনিবা হেৰিয়ে দিলো আলুয়ে দিলো মানে ফ্ৰেন্ঞ্চ ফ্ৰাইজ আহ, আকৌ এদিন তেনেকে ভেন্দি। বা পনীৰে পনীৰ টিক্কা এনেকে এ তেনেক
এই সেইটোৰ আকৌ চাইজ-চাইজ থাকে চাগে ন মানে কিমান মানুহৰ বনাব পাৰি কেইটো মানে তেনেকুৱা।
অ, সেইটো হেৰি থাকে লিটাৰ থাকে।
অ, এতিয়া ধৰা চাৰি-পাঁচজন মানুহৰ কাৰণে মানে কিমান লিটাৰ ল'লে ভাল হ'ব?
অ, চাৰে পাঁচ লিটাৰ ল'লে ভাল হ'ব।
চাৰে পাঁচ লিটাৰ হ'লে মানে চাৰি পাঁচজন মানুহৰ কাৰণে বনি যাব ন?
অ, মোৰ মতে মানে এনে চাৰে পাঁচ লিটাৰ লোৱাই ভাল হ'ব তাকে কম হ'লে মানে দুজন বা তিনিজনৰ জোখতহে হয়।
অ, নহয় অকমান বেছি লৈ ভাল কাৰণ হম আমি বাৰু ঘৰত মানুহ কম কিন্তু কেতিয়াবা আলহী-দুলহী আহিলে সেইতো তেতিয়া বেছি হৈ যাব ন?
উম, সেইটো কাৰণে চাৰে পাঁচ লিটাৰটো জোখত হয় আৰু।
অ-অ-অ। তাকে এইবাৰ ল'ব লাগিব সেই জুলাইলৈ ৰৈ দিওঁ আৰু চেল যদি চুলে তেতিয়া অকণমান যদি কমতে পাওঁ তেতিয়া ভাল হ'ব আৰু ইমান দিন ৰৈ আছো মানে ইমান দিনতো নায়ে বস্তু তোৰ তো এনেকুৱা নহয় যে বোলে একেবাৰে ইমাৰ্জেঞ্চি লাগেই মানে ভাল বুলি শুনিহে ল'বলৈ মানে মন গৈছে।
অ সেইটোৱে। ভাল হয় বাৰু ল'বা তুমি ইউজ কৰি ভাল পাবা বাৰু।
উম, উম, উম, তাকে
তাকে
ল'ব লাগিব সেয়া আৰু
উম, দিয়া ঠিক আছে।
বাৰু ঠিক আছে বাৰু হ'ব দিয়া।
উম, ঠিক আছে হ'ব দিয়া।
অ